অই কি খবৰ
অ একেবাৰে ভাল আপোনাৰ
মোৰো বাৰু ভালেই কি কৰি আছিলে আপুনি
মই এতিয়া ৰাতি হৈছেতো অলপমান শুৱাৰ যো-জা যো-জা কৰি আছিলোঁ।
হয়। মোৰো তেনেকুৱাই বাৰু মই চিনেমা এখন চাই আছিলো চিনেমা এখন চাই চাই কেনে
মই কে জি এফ টু চাই আছিলো মই। আহ চাউথৰ চিনেমা হয়। খুব ধুনীয়া চিনেমা এক্টিং বহুত ধুনীয়া য়েচ নে কিবা এজন আছিলে এই এক্টৰজনৰ নাম আপুনি চাইছে নেকি কে জি এফ খন হয়। বহুত ধুনীয়া লাগিলে চাই কেনে
হয় কে জি এফ ওৱান খনো চাইছো কে জি এফ টু খনো চাইছো ভালেই হয় মানে তাতে এটা যিহেতু মেছেজ আছে ন সেই খন মুভিখনত একচন আছে যদিও হয় তাতে কিন্তু টো আপোনাৰ এটা খুব ধুনীয়া মেছেজো আছে
হয় মেছেজ আছে আৰু এক্টিংবোৰ মানে আপোনাৰ যোনটো দক্ষিণৰ আপোনাৰ যোনবোৰ চাউথৰ চিনেমা আছে সেই চিনেমাবোৰৰ আজিকালি মই বহুত মানে চোৱা কৰিছোঁ দক্ষিণৰ চিনেমাবোৰ বহুত ভাল লাগে এক টিং বোৰ ভাল লাগে আৰু স্ক্ৰিপ্টবোৰ কাহিনী বোৰ বহুত ধুনীয়া ধুনীয়া থাকে তেনেকৈ আমাৰ অসমীয়া চিনেমাবোৰ কিয় হ'ব পৰা নাই তাই তাৰ কাৰণে মই সেই চিন্তাত আপোনাক মই ফোন কৰিলো।
হয়। নাই আজিকালি অসমীয়া চিনেমাও মই যিমান দেখিছিলোঁ মানে মাজতে আপোনাৰ অসমীয়া চিনেমা বহুতে ডাউন ফল গৈছিলে কিন্তু এতিয়া লাহে লাহে দেখিছোঁ মানে অ আপোনাৰ আমাৰ অসমীয়া চিনেমাৰ বাজেটটো কম থাকে, বুজিছে নে? কিন্তু তথাপিতো মানে আজিকালি কি হয় সৰু এটা কাহিনীয়ে এটা বঢ়িয়া মেছেজ লৈ পিনে এটা ধুনীয়া কি বুলি কয় কম মানে সৰু মেছেজ এটা লৈ পিনে হ'লেও ভাল মানে চিনেমা তেনেকুৱা বনোৱা হৈছে।
হয় মই চাইছিলো বাৰু আপোনাৰ অসমীয়া চিনেমা লাষ্ট এ ভাইমন দা বুলি এখন আছিলে সেইখন বহুত ধুনীয়া লাগিছিলে চিনেমাখন বাৰু।
অ ভাইমন দা তাৰ আগত আপোনাৰ এটা সৰু মেছেজ লৈ পিনে আৰু এখন চিনেমা আছিলে সেইখন হৈ গ'ল আপোনাৰ মই চাইছিলো মানে সেইখন আপোনাৰ হৈ গ'ল অ স্বৰ্গ ৰথ। সেইখনো মোৰ খুবেই ভাল লাগিছিলে। হয় খুবেই ভাল লাগিছিলে তাত যোন কেইজন মানে এক্টৰ আছিলে তেওঁলোকৰ যো টো অ অভিনয় অ অভিনয় তেওঁলোকে যাতে যোনটো কৰিছে খুবেই ভাল আছিলে মানে প্ৰশংসনীয় আৰু লগতে মানে এটা সৰু মেছেজ লৈ পিনে মানে কাহিনীত টো ইমান ধুনীয়াকে মানে দিছে চিম্পল মানে কাহিনীটো কিন্তু বহুত ধুনীয়া মেছেজ এটা গৈছে আৰু ত' ভাল লাগিছে তেনেকে চাই পিনে। লগতে এতিয়া নতুনকৈ আপোনাৰ এই ককা দেউতা নাতি ল'ৰা বুলিয়ে এ খন চিনেমা আহিছে নেকি নাতি আৰু হাতী নে নাতি লৰা অ। সেইখনো মই খুব শুনিছোঁ ভাল হৈছে তাতেও মানে খুব অভিনয় তেওঁলোকৰ খুব ভাল হৈছে আৰু কাহিনীটোও খুব অ ভাল হৈছে বুলি শুনিছোঁ কিন্তু মই কিন্তু চাবলৈ যোৱা নাই যাব খুব মন আছিলে কিন্তু সময় নিমিলিলে কাৰণে মই যাব নোৱাৰিলো। আপুনি চাইছে নেকি বাৰু?
মই তেনেকে অসমীয়া চিনেমাবোৰ তেনেকে বেছি চোৱা নাই কিন্তু লাষ্ট যোনখন চাইছিলো ভাইমন দা সেইখন বাৰু বহুত ভাল লাগিছে সেইখনৰ এক্টিং আৰু আৰু মানে যোনটোত আপোনাৰ জীৱনৰ কোনোবা এজন আছিলে ন কোন আছিলে ভাইমন দা
ভাইমনদাৰ তেখেত হয়ঁ হয়ঁ আমাৰ অসমীয়া চলচিত্ৰ ক্ষ্ৰত তেওঁ তেখেতৰ অৱদান খুব আহ বহুত। তেখেতে মানে আপোনাৰ এই যতীন বৰাক তেখেতেই- অঁ মানে অঁ বনাইছে বুলি ক ক'ব পাৰি যতীন বৰা, ৰবি শৰ্মা তাৰ পাছত তেনেকৈ তপন দাস - আমাৰ অসমীয়া যোন অভিনেতা আছে বিশিষ্ট অভিনেতা। ত' তেওঁলোকক মানে ভাইমন দাই বনাইছে বুলি কয় আৰু তেখেত তা বহুতো এনেকুৱা ভাল ভাল আপোনাৰ অসমীয়া চিনেমা দিছে সেইখিনি সেইখিনি সময়ত অসমীয়া চলচিত্ৰৰ - সোণালী যুগ বুলি কয় আৰু। গতিকে তেখেত অঁ অঁ তেখেতৰ অৱদান বহুত হয়।
নহয় তেখেতৰ আচল নামটো কি আছিলে তেখেতৰ ভাইমণন দাৰ?
অঁ সেইটো মই পাহৰিলো বাৰু।
হয়ঁ হয়ঁ তেখেতৰ সেই নামটো মই পাহৰিলো বাৰু কিন্তু সেইবোৰ দেখাইছে চিনেমাখনত আপোনাৰ যতীন বৰাও আছিলে সকলোকে মানে তেখেতৰ একচোৱেলি ডাইৰেক্টৰ আছিলে ডাইৰেক্টৰ যিহেতু মানে তেনেক- কে সেই এক্টৰবোৰক মানে সুযোগ দিছিলে এক্টিং কৰিবলৈ আৰু খুব সুন্দৰ এক্টি্ংও কৰিছিলে। তেখেতসকলে সেই তাৰ পৰাই আপোনাৰ সকলোবোৰ আমাৰ এক্টৰ অসমৰ যোনখিনিত প্ৰকৃত এক্টৰ আছে সিহঁতে আৰু ওলাই আহিছিলে আৰু তেতিয়াৰ পৰাই আৰু ভাল হৈছিলে। তেতিয়াৰ পৰা সিহঁতে এই চিনেমাৰ জগতখনত আৰু স্পজ দিছিলে আৰু ভাইমনডাৰ যুগৰ পৰাই।
হয়ঁ হয়ঁ হয়ঁ অঁ বহুতো চিনেমা তেখেতৰ আছে বহুতো আপোনাৰ হিয়া দিয়া নিয়া নায়ক তেনেকুৱা ধৰণৰ বহুতো চিনেমা‌ তেখে তেখেতেই দিছিলে এইবোৰ চিনেমাতো আপোনাৰ অসমীয়া- আ চিনেমাৰ ভিতৰত হিট চিনেমা বুলি ক'ব পাৰি।
হয়ঁ কিন্তু তাকেই মই কেতিয়াবা আৰু তাকেই ভাবো যে মানে এ ভাল চিনেমাবোৰ অসমীয়া চিনেমাবোৰ ভালেই বেয়া নহয়। অলপ অলপ এতিয়া উন্নত থিয় হৈ আহি আছে কিন্তু মানে সেই লেভেললৈ যাব পৰা নাই যোনটো লেভেলত আপোনাৰ- চাউথ ইণ্ডিয়ান মুভিবোৰে বনাই আছে এতিয়া বলিউডতকে মই চাউথ ইণ্ডিয়ান মুভিবোৰেই বেছি চাই ভাল লাগে বাৰু বলিউডৰতো মানে অৰ্থহীন চিনেমা উমঁ উমঁ।
হয়ঁ এতিয়া কি মানে জানেনে এতিয়া অসমীয়া চিনেমাৰ যোন টো পৰিধৰ হয় ইটো সীমিত।
উমঁ!
এইটো কাৰণে সীমিত কাৰণ অসমীয়া এটা ৰিজনেল লেংগুৱেজ হয় ন এটা ৰাজ্যিক মানে ভাষা হয় গতিকে আমাৰ অসমীয়াই- ভাষাটো আকৌ খালি আমাৰ অসমীয়া বিলাকেই গম পাওঁ এই অসমীয়া ভাষাটো আকৌ ডাব হৈ পিনে আপোনাৰ হিন্দীত মানে তেওঁলোকে চিনেমা নোলিয়াই। প্ৰথম কথাটো হ'ল হেইটো। ছেকেণ্ড কথাটো হ'ল কি যে তেওঁলোকৰ বাজেট খুব কম থাকে। গতিকে তেওঁলোকৰ এতিয়া মানুহে বিচাৰে অলপ ভিজোৱেলাইজেচন আজিকালি। ত' অসমীয়া চিনেমাত সেই বস্তুটো পোৱা নাযায় কাৰণ তেখেতৰ তেখেতসকলৰ বাজেট খুব কম থাকে। আৰু লগতে মানে মানুহবোৰে আগ্ৰহী নহয়। আমাৰ অসমীয়া মানুহবোৰ বিলাকে এখন এখন হলিউড মুভি চাই ল'ব, এখন বলিউড মুভি চাই ল'ব বা এখন টলিউড মানে চাউথ মুভিও চাই ল'ব, কিন্তু অসমীয়া চলচিত্ৰৰ প্ৰতি তেওঁলোকৰ সেই যোনটো এক্সাইটমেণ্ট চাবৰ কাৰণে সেইটো দেখা পোৱা নাযায়। গতিকে সেইটো কাৰণেও অলপমান অভাৱ হয় বুলি মই ভাবো। কাৰণ যিহেতু এখন চিনেমা বনোৱাৰ পাছত তাৰ
হেল্ল'। হেল্ল'। হয়, বহুতো গুৰুত্বপূৰ্ণ কথাখিনিয়ে ক'লে বাৰু আপুনি। কিন্তু মই তথাপি কেতিয়াবা ভাবো যে আ পইচা নথকা নহয় অসমীয়া চিনেমাত পইচা